আহ শুনিছো কোৱা।
উ এ কি, কৰিবা বাহি। সিহঁতে অকমান ঘূৰি পেলাই আকৌ বোলো বতাহ লৈ লওঁ, তুমি কি কৰি আছা।
ভাত বনাই আছো, কেনেকুৱা গৰম মাৰিলে আজি 'ল।
অ হয় দিয়া এই কালিও ন কালিও পাইছানে।
এই কালি আজি বেছি।
উম সেইটোয়ে, মানে এতিয়া দিবই এতিয়া এতিয়া দিবই জুলাই মাহ। টো বন্ধ হৈ যাব যে। সেই বন্ধ মানে হেৰি দি তোমাৰ মানে আও। গৰমতটোহে বঢ়াই দিব থাকিব উম-উম।
মানুহবোৰ ইমান বেমাৰ আজাৰ হৈছে।
বেমাৰ আজাৰ দিয়া একেবাৰে নকবা আৰু।
মানে এই ৰ'দ মানে গৰম মাৰে আকৌ হেৰি হয় বৰষুণ পৰে। সেইকাৰণে বেমাৰ হৈছে মানুহবোৰৰ।
আৰু কি জানানে এই দুদিন যে বৰষুণ দিলে ঠাণ্ডাতো বাঢ়ি গ'ল হয় ঠাণ্ডা হ'ল ফেনখন লগালে। ঠাণ্ডা লাগে ন এইকেইদিন এনেকুৱা গৰম তোমাৰ ৰাতিটো কাপোৰ দৰকাৰ নাই। অ কেদা উম। বহুত গৰম অ কি কৈ অ আমি। হয় দিয়া এচি চেচি লগাব নোৱাৰিলে কি কৰিম আমি কোৱাচোন বাৰু ন উম। টকাও নাই এচি লগাবলে। কি যে হ'ব চোৱাচোন এটা এচি যদি তোমাৰ ন পঞ্চাশ হাজাৰ মান ট। কা লয় পঞ্চাছ হাজাৰ টকাটো গ টো আমাকতো বহুত টাইম লাগি যাব হয় নে নহয় উম। নাইকিয়া হৈ যাব। এইটো বছৰ নহব আকৌ নেক্সট বছৰ আমাৰ বেলেগ এটা ভেজাল ওলাই যাব ন অ। অ-অ সেইটোৱে-সেইটোৱে এনেকে যাব আৰু ন এ। জানে মধ্যবিত্ত মানুহ। দিনে মানে ধৰি ল সপোন বিলাক অ সেইটোয়ে মানে পোৰ নহয় সপোন। মানে পোৰ হয় মানে বহুত বছৰত মানে অ ইমান সহজ নহয়। মানে অ নহয় নহয় বহুত। ভাবিব লাগে তুমি মানে বহুত খিনি মানে নিজকে মানে। ত্যাগ কৰিব লাগিব তেতিয়াহে তোমাৰ মানে বস্তু বিলাক কমপ্লিট হয় আৰু হয় নে সম্পূৰ্ণ হয়।
বহুত মিলাব লগা হয় ন।
বহুত মিলাব লাগে জীৱনটোৱে তেনেকুৱাও দিয়া হয় মিলা। এইয়া গৰমতে যে তোমাৰ যে তোমাৰ মেডিকেল বিলাকত। তুমি চিটে নাই চিভিল বিলাকত তোমাৰ চিটে নাই। অ ইমান বাঢ়িছে পেচ আৰু একদম তোমাৰ নিজ। ছোৱালী এজনী আছে নহয় মই কৈছো মানে বহুত সাৱধানে ৰাখি। বা দেই এইকেদিন মানে উম-উম। নিনিবা-নিনিবা উম-উম।
জ্বৰ যে মোৰ সেইকাৰণে ভয় লাগে। আৰু যে ল'ৰা ছোৱালী বোৰৰ বেছি হৈছে। কুলৰ লৰা ছোৱালীবিলাক কিয় জানানে এই এটা দেটাত ছুটি হয় স্কুল হয়। মানে সেইখিনি সময়ত কেনেকুৱা ৰ'দ কেনেকুৱা গৰম মানে সেই গৰমটোতে ৰ'দ। সিহঁতে আহে যে গৰম হোমাই যায় আৰু আহি চাগে গা ধুই দিয়ে। সেইডাল গৰমত আহি।
অঁ সেইটোঁৱে-সেইটোঁৱে-সেইটোঁৱে উম। উম আৰু কি হৈছে জানা বেছি গৰম হলে বাৰু ল'ৰা ছোৱালী স্কুল নপঠ। ভাই হয়নে কিন্তু এতিয়াাতো তোমাৰ পৰীক্ষা চলি আছে নপঠালেও নহয় উম সেইটো। বানে।
পৰীক্ষা হ'ব এঘাৰটাত। হয় নে এঘাৰটা পা বাৰটা বা এটালে যাওঁতেও মানে ৰদু।
গৰম উম ৰ'দতে উম। তোমাৰ মানে এইকেইদিনৰ কাৰণে ল'ৰা ছোৱালীবিলাক। গোটেই কলা পৰি যায়তো যায় আৰু লগতে আৰু এটা কথা কি জানানে। ঘৰৰ পৰা যে সেই পাঁচ টকাতটো দিয়ে যে যোৱা কিবা এটা খাবা সিহঁতে খাব চিপচ। নহলে এই পেকেটৰ হেৰিবিলাক পানী মিলাই খাব। তোমাক মানা কৰিলেও নহয়। উম, নুশুনে একদম নুশুনে। অ এক কোবে কিবা কোবেৰ, অ সেয়া সেয়া।
কালি মানে মই এইফালে গৈছিলোঁ, এই ডক্টৰ ওচৰলে। তেতিয়া মানে যাওঁতেহে দেখিছোঁ, ল'ৰা ছোৱালীবোৰ তেতিয়া মানে আহিছে। চাৰে এঘাৰটামানত নেকি, তেতিয়া মানে আহিছে আও। তেতিয়া পোৱালিসোপা মুখ চুখ কলা পৰি শুকাই শিনাই মানে চাইকেল মাৰি মাৰি আহিছে খু খোজকাঢ়ি আহা খোজকাঢ়ি আহিছে, মই তেতিয়া মানে দেখি গৈছোঁ, অঁ দেখোঁতেহে অঁ পোৱালি হুপা চোৱা চুন।
বহুত বেয়া লাগে দেই। আচলতে অঁ আচলতে কি জানা মাক বাপেক হতে অকমান সাৱধান হ'ব লাগে। দিব মানে খোৱা বোৱাত বিক্ষেকে মানে, মানে ঘৰৰ বস্তু বিলাক খুৱাই পেটৰ মানে কি হয় জানানে টিফিন টো বনাব নোৱাৰিলে দহ টকা এটা দি দিয়ে বাহিৰতে কিবা এটা খাবা যোৱা, সিহঁতে সেইটোৱে বেয়া।
সেইটোয়ে বেয়া আৰু এতিয়া এটা কথা এতিয়া এল পি স্কুল বোৰ বা আমাৰ গাঁৱৰ স্কুল স্কুলবোৰ তাততো দোকান তেনেকুৱা বেলেগ কিবা বস্তু ওলোৱা দোকান নোপায় ন সেইবিলাক সেই সৰু সুৰা দোকান বোৰহে থাকে। তাকে খাই, তেনেকুৱা কথা, উম।
মানে বিশেষকে কি বেয়া জানে এই যে গাঁৱে গাঁৱে যে বৰফৰ বে বেপাৰী বিলাক যে ঘুৰি ফুুৱে সেইটো উম সেইটো একেবাৰে বেয়া, মানে কি সেইটো পানীটো বোলে বহুত লে লেতেৰা গম পাইছা নে, লেতেৰা পানীত বনাই থাকে কিন্তু মানে কি হয় সোৱাদটো কাৰণে সিহঁতে খায় কিন্তু সেই সোৱাদটোৱে যে সিহঁতক যে অপকাৰ কৰে সেইটোতো সিহঁতে ভাবিব নোৱাৰে ন, অঁ সেইটোৱে সেইটোৱে।
কমতে হয়। মই আকৌ বহুত বেয়া পাওঁ, মই নাখাওঁ দেই, আমাৰ অঁ আমাৰ ছোৱালীয়ে এতিয়ালৈ মানে এই পট পটকে যে বজাই আহে, আমাৰ তাক এতিয়ালৈ বুজি পোৱা হোৱা নাই। লোহা টিঙৰ বেপাৰী বুলি কওঁ, অ লোহা টিঙৰ বেপাৰী বুলি কওঁ তাই সেইবুলিয়ে ভাবে, কিন্তু এদিন যদি কেনেবাকে ওচৰৰ পৰা দেখিলে বা এদিন যদি খাই পালে তেতিয়াহ'লে তাই গম পাই
গম পাই যাব, আচলতে নানিবাই হিয়েইটো সাৱধৰত মানে মেনেছ মাক দেউতাকে ৰাখিবই লাগে, উম অ' ভালে কৰিছে, উম নানিবাই দেই, এতিয়া মানে কি জানা?
থাকিম, ‌ বৰফত আইচ - আইচ ক্ৰীম আহি আইচ ক্ৰীম আহিছে, মই ই লোহা টিঙৰ বেপাৰীহে লোহা টিঙৰ বেপাৰীহে তেনেকে কওঁ, অ' এই পাই। পাই পাই আৰু টিভিত যে ওলাই থাকে আকৌ এইটো খাওঁ টিভিত কিবা এটা ওলালে সেইটো
এইটো খাওঁ অ সেইটো লাগেই মানে অ ন'? অ সৰু পোৱালী বিলাক ন'?
আৰু যে টি ভিত চিৰিয়েলত বা চিনেমাত যদি কাৰোবাৰ বাৰ্থডে' পাতিছে কেক কাটিছে, তাই বাৰ্থডে' পাতেই।
অ' সেইদনা খনে পাতিব, উম উম তোমাৰ এই মাজতে যে মই তোমাক কৈছিলো এই বাৰ্ড ডেত গৈছিলো যে, তিনি বছৰ ছোৱালীজনী চোৱাচোন, তাই বুজি পাই হৈছে যে বাৰ্ড ডেত কেকটো কাটিলেহে বাৰ্ড ডে হয় বোলে, উ মানে চোৱাচোন তাইক মই সুধিছো তুমি মানে বা হেৰি কি কৰিবা? কেক টো কাটিয়ে হেপী বাৰ্থডে তুইও কৰিব। তেতিয়াহে বোলে বাৰ্থডে হ'ব বোলে, অ' আমাৰ দিনত যে মা হঁতে এ বুটগিতাহে দিছিলে দিয়া নামঘৰত, সেইটোও নিদিয়ে কেতিয়াবা। অ' পায়স।
নহলে বু হেৰি বুট কেটামান, আৰে আৰু মেইন কাম এক নম্বৰ কামটো হেৰি ই যে পিঠাগুডৰি খুন্দি পানী পিঠা বনাই যে পানী পিঠা বনাই যে, গালত, কাণত যে সেকিবলৈ দিয়ে। সেকি পেলাই যে কুকুৰক খোৱাবলৈ দিয়ে। পাইছানে পাইছানে তোমালোকৰ অ' আকৌ পিঠাগিটা যে কুকুৰক খুৱাবলৈ দিয়ে আমাৰ সেয়াই বাৰ
হয়। সেয়াহে বাৰ্ড ডে। আগতে মানে কি জানা, মোৰ মানে বিশেষকে এই ভাদ তে জন্ম যে মায়ে কয় ভাদ মাহত নাম হৈয়ে থাকে। গোটেই মাহটোয়ে নাম হৈ থাকে হয়নে নহয়। সেয়াই এদিন আৰু মানে বাৰ্ডডে দিনাখন যে দিব সেইটো নহয় আৰু তোমাৰ মানে এদিন খুৱালেই হ'ল আৰু কোনোবা এটা দিনত আৰু প্ৰসাদ কেটামান দিব আৰু খাবলৈ যাম আৰু সেইখিনিয়ে। য়ে আৰু জন্মদিন শেষ। সেই কেক নাছিলেই তেতিয়া ন কেক নাছিল। অ' নহয়, নহয়। পাগল হৈ যাব অ' এক , অ কোৱা? অ' বেয়া লাগে। বেয়া লাগে সেইটোয়ে, মানে কি জানানে যেতিয়া বেছিকে কৈ থাকে এনেকুৱা লা গে যে মইনো কেকটো নো আনি দিব নোৱাৰো নে আও নিজৰ
আৰু যে, আগতীয়া আগৰ পা মানে কৈ থাকি ব মোৰ বাৰ্থডে' কেতিয়া! মোৰ বাৰ্থডে' কেতিয়া হ'ব! মোক কেক কেতিয়া আনিবা?
কেক কেতিয়া আনিবা? এইটো কেকহে আনিবা কিন্তু দেই, মোক ডাঙৰহে লাগিব, সৰু নালাগে কিন্তু।
বাৰ্থ আৰু আৰু যে বাৰ্থডে কেকটো বুজি পাই আৰু এই পেকেটত যে আনে যে ঘৰত খাবলে সেইটো কেকো বুজি পায়।
বুজি পাই অ' বুজি পাই। অ অ' তুমি হেৰি যে, পঞ্চাছ টকা এটা এক পিচ আনি দিলা সেইটো কিন্তু নৰ তোমাৰ নৰ্মেল কেক হে দেই। বাৰ্থডে টো গোল কিন্তু ডাঙৰ।
দে আৰু এই ক্ৰীম চিম থাকা, মম চম জ্বলোৱা।
অ' 'সেইটোহে বাৰ্থডে কিন্তু। তুমি ভূলাব নোৱাৰিবা আজিকালি বুইছা। অ' বহুত এক্টিভ। ব এক্টিভ হ'ল আগতকে এতিয়া ল'ৰা ছোৱালী বিলাক বহুত এক্টিভ হৈ গ'ল। মানে কি জানা আগতে মোবাইল-চোবাইল নাছ ছিলে আমিতো মোবাইলনো ক'ত পাইছিলো ন এ অ'। অ' তাতে ওলাই চব সেইটো কাৰণে মানে। অ' সেই
টিভি টো এতিয়া, টিভি টোতো যে দুনিয়াৰ খোৱা বস্তু সোপা এডভাৰটাইজ দি থাকিব। ত' দেখিলে মানে অ' মই এইটো খাওঁ।
অহ এইটো খাও এইটো আনি দিয়াই এইটো আনি দিয়াই কেতিয়াব তন তোমাৰ কিবা কথা। জগ লাগি থাকিলে মোক এইটো আনি দি
এইটো আনি দিয়া এইটোৱে, এইটো দেখিলেই লাগেই আৰু। এইটো খাওঁ বা হাঁহিও উঠে ন।
অ' হাঁহি উঠি ছোন আমাৰ
আমি এইবিলাক আমি মই যে, আমি যে হেৰি এডভাৰটাইজটোহে দেখ ওলালো আৰু হেৰি যে এই ফেয়াৰ লাভলী।
অ' আকৌ যে এই যে আমি কি চাইছিলো জানা এই যে শক্তি, শক্তি, শক্তি ক্তি মান বুলি কৈ পেলাই যে ঘূৰে যে ন। একেবাৰেই আমিও গামোচা এখন লগাই লৈ দিওঁ কিন্তু আমি নুৰু। আকৌ যে কিবা চাকা লাগ বোম বম বুলি যে কাট পেঞ্চিল এডাল আছিলে যে লৈছিলা নে সেইডাল, মই নহয় প্ৰথম ভাবিছিলো দিয়া আমি নহয় কাট পেঞ্চিল ডাল ললে আমিও যাদু কৰি দিব পাৰিম নেকি কি টো আমি নোৱাৰিলো কিন্তু দেই।
তাই ভাল লাগিছিলে ন আমি সেইবিলাক চাওঁতে আৰু হেৰি পঞ্চায় ছিলো চণ পৰি চাইছিলা চণ পৰি যে।
অ অ চাইছিলো চাইছিলো অ অ অ চাইছিলো এখনো অ বহুত ভাল ভাল লাগিছিল অ পৰিজনী যে হয় দিয়া ন কিবা কিছুমান মানে আমি চাইছিলো কিন্তু দেই এতিয়া কিন্তু চবে কাৰ্টুন হে চাই চিন চেন, দৌৰে মন এয়াহে আৰু ন
সেইবোৰ চাইছিলোঁ
এতিয়া হ'বা আমি নামেই নাজানো ন কিন্তু আমি আমাৰ দিনতটো বহুত ভাল আছিলে দিয়া সেইটো দিন মানে তোমাৰ মানে যদি মানে পোৱা নাই কোনেও তেওঁলোকে মানে বহুত মানে হেৰি মিচ কৰিছে আৰু ন সচাকে বহুত ধুনীয়া এটা যুগ আছিলে দেই সঁচাকে
আৰু যে গোটেই গোটেইবোৰ বহি পেলাই চাওঁ ন একেলগে টিভিত মাটিতে মাত টি পাতিত চবতে বহি হলৰ নিচিনা চিনেমা হলৰ নিচিনা এতিয়া আৰু ৰুমে ৰুমে মোবাইলত কাৰো কোনেও নাচায় ও এটা মোবাইল দুটা
দুজনীয়ে নাচায় ঐ মোক শুনা নাই মোক মায়ে ভাত খাব মাতি আছে মইতো অফিচত কৰি আছো দিয়া হ'ব অ হ'ব দিয়া অ